হেল্ল'।
অ', ভালনে?
ভাল ভাল, কি কৰিছা?
এয়া কি কৰিবা তোমাৰ অকনমান হি ওলাই গৈছিলো তাৰপা আহি সোমাইছোহি।
অ', - অ', বাকী ভালে আছা?
বাকী ভাল দে, তোমাৰ ভাল?
আছোঁ দিয়া, মাহঁতৰ ভালনে?
উম ঠিকে আছে, ঠিকে আছে।
অহ', মই বোলো এই খবৰ এটা লওঁ, বহি আছিলো এনেই তথত মনত পৰিলে।
অ', ভালে কৰিলা আকৌ।
বহুত দিন ফোন চোনো কৰা নাই, তোমাৰোতো খবৰ নাই এ।
নাই নাই, অ'। অ', আচলতে অইন নহয়, মনত পৰে খালি সময়বোৰ নিমিলে জানানে!
উম।
তোমাৰ মানে, কাম বিলাক হাতত লৈ লোৱা হয় যে কিছুমান।
বুজিছো অ'।
তাৰ পৰা বাকী এতিয়া, পঢ়াতো ধৰি লোৱা একজাম এতিয়া দিলাই এতিয়াতো পঢ়া নাই আৰু!
এতিয়া নাই এতিয়া ৰিজাল্টলৈ ৰৈ আছো আৰু।
তাকে মাষ্টাৰ্চ কৰিবা নে কি?
তাকে কৰিব লাগিব।
এনে কিবা স্কপ লৈ পঢ়িম বুলি ভাবিছা নে কি লৈ কি পঢ়িম বুলি ভাবিছা?
উম, হুম!
মানে কি লাইনত যাম বুলি ভাবিছা তুমি?
এ ৰবা ভবাই নাই মই চাগে এবছৰ মান ড্ৰপ দিম তাৰপিছত পঢ়িম আৰু।
কিয়?
এ ৰবা ঘৰৰো বহুত কিবা কিবি মানে সেই সেইটো মষ্টাৰ্চ টো টো কৰিবই লাগিব মানে ধৰা সেইকাৰণে বা হেৰি এবছৰ মান দ্ৰৱ দি পেলাই তাৰ পিছৰ পৰাহে আৰম্ভ কৰিম আকৌ।
বুজি পাইছো
এই ঘৰৰো বহুত অসুবিধা
অ অ তাকে হে নহয় সেইটো থাকেই কিন্তু হেৰি এবছৰ দ্ৰৱ দি দিলে আকৌ লষ্ট নিচিনাও হৈ যাব নহয়
লচ কিছুমান হ'বই আৰু উপায় নাই আৰু কি কৰিবা
তাকে হে এনে তুমি বি এড কৰিম বুলি ভাবিছানে ধৰি লোৱা নে কিবা এ ডি আৰ ৰী এছ এছ চি এনেকুৱা লাইনত যাবা
মই হেৰিকেইটা দিব লাগিব তোমাৰ কেইটা ইণ্টাৰভিউ মানে এক্জাম কেইটা দিব লাগিব চে কৰি এক্জাম কেইটা দিব লাগিব আকৌ এতিয়া যেতিয়া পোষ্ট ওলাব
গম পাইছো
তাপা মাষ্টাৰছটোহে খালি সেই তেতিয়া কৰিম আৰু পিছত যদি আৰু চাকৰি তাকৰি নাপাওঁগে ইমান দিনতো আৰু বেকাৰে আছো
নাই বি এ ধৰিলোৱা এক্জাম দিচাহে আৰু ৰিজাল্ট দিয়া পাছতহে আৰু ডিগ্ৰী গ্ৰেজুৱেচন টো কৰিলেও চাকৰি অপচন থাকে ন
উম সেইটো হয় বাৰু
উম খালি ৰিজাল্টটো এতিয়া কেতিয়া ওলাই বা
তাকে বাকী তোমাৰ তোমালোকৰ দিলে নেকি ৰিজাল্ট
নাই নাই আমাৰ এতিয়া কালি দিয়া কথা আছিলে কালি একো উম-ঘামেই নাই তাৰ পা আজি কাইলে ভিতৰত মে বি দিব লাগে দেই
আজি কাইলেৰ ভিতৰত যততো সম্ভৱ দিব মানে কি ধৰি লোৱা আ নহ'লে এতিয়া মানে জুলাই এ আকৌ লাষ্টত মানে হেৰি এডমিশনৰ কথাও আহিব
উম বুজিছো অ
তাকে সেইখনে কনফিউজন এতিয়াতো তোমাৰ আকৌ এইট চেমিষ্টাৰ হল এতিয়া ফ'ৰ্থ ইয়েৰ হ'ল ন
উম উম
মই এতিয়া তাকে ফৰ্থ ইয়েৰটো কমপ্লিট কৰো নে নকৰো তাকে চিন্তা কৰিছো কি হয় আৰু এইবোৰ পঢ়া বুলি কবলেহে অ পঢ়াত বহুত পইচা যায় জানানে
উম উম সেইটোৱে
তোমাৰ নিজৰ কিবা এটা নাথাকিলে ঘৰখনৰ ওপত বুজা দি দি তোমাৰ পঢ়িবলৈও মন নাযায়
উম তাকেতো সেইটো হয় বাৰু মোৰো সেই তেনেকুৱাই
সেইটোৱে অ মানে কিছুমানৰ এতিয়া চাকৰি বাকৰি থাকে তাহাঁতৰ ইমান প্ৰব্লেম নাথাকে কিন্তু আমাৰ নিচিনা মানে ফেমিলী বিলাকৰ এটা প্ৰব্লেম হৈ যায় কি আমাৰতো গভৰ্মেণ্ট চাকৰি নাই আজি
উম হুম
তেনেকুৱাত ধৰি লওক কি হয় দেউতাহঁতক আমি প্ৰেছাৰ দিব নোৱাও আমি নিজে যিমান পাৰো কৰিবলে চাওঁ আৰু নিজেও তোমাৰ কিবা এটা নোহোৱাকে কেনেকে পঢ়িবা ইমান পইচা দিবলে নাথাকে নহয়
উম হুম সেইটো হয় মোৰো সেই তেনেকুৱাই অ এইটো সেই কাৰণে তোমাৰ সেইকাৰণে এবছৰ মই দ্ৰপ দিম বুলি ভাবিছো
বুজি পাইছো সেইটোয়ে নহয় চবেই এতিয়া মোকো কৈ আছে যে এনেক পাৰ্চন্টেজ যেতিয়া তোমাৰ ভালেই, তুমি উম হেৰি এ পি এছ চি, ইউ পি এছ চি এপ্লাই কৰি দিয়া। কিন্তু ইমান মুখৰ কথা নহয় এ পি এছ চি, ইউ পি এছ চি ক্লিয়েৰ কৰাটো। কাৰণ পঢ়িব পাৰিম পঢ়াতোত একো নাই, ধৰি লোৱা বাকী খিনি যেতিয়া কষ্ট কৰি পঢ়িছিলো সেইটোও পাৰিম। কিন্তু মেইন প্ৰব্লেম হৈ যায়, তুমি এ পি এছ চি, ইউ পি এছ চি বুলি কলে, কিতাপেই কিমান দাম।
বুজিছো অঁ।
তোমাৰ তাতে একজাম বিলাক দিব লাগিব ধ কিতাপ এখন, এখন কিতাপতে কিমান দাম হৈ যায়। সে তেনেকুৱাত মন থাকিলেও নোৱাৰি অঁ।
নোৱাৰি নোৱাৰি সেইটো হয়, সেইটো তোমাৰ হয় আৰু টো নোহোৱা কথা নহয়। হেৰি এইটো কি বাকী পৰীক্ষা দি পেলাই ওলাই মেলি যোৱা নাই?
নাই উলা চাই মেলি মানে তোমাৰ ক'ত যাবা নো, তেনেকে যাবলে জেগাও নাই, সেই মাজতে তোমাৰ মামা ঘৰলে গলো।
উম ' উম '।
তাৰ পাছতে আকৌ এতিয়া মামাৰ বিয়া। উম' জুলাই বাৰ, বাৰ তাৰিখ বাৰ তাৰিখে, তাৰ পিছতে সে তেনেকে কেবাৰে মামাৰ বিয়াতে তোমাৰ যোৱা হ'ব।
বা বিয়া যদি আৰু কোনে পায়।
নাই তোমাৰ বিয়া যদিও মানে কি আৰু, দৰা লগত জোৰনত তেনেকে যোৱা নহয়। গলে তোমাৰ নাই নাই একদম গ'লে ৰিচিপচনতে যোৱা হ'ব আৰু।
হয় নিকি।
উম। তোমাৰ এই একজাম দি উঠিলো যদিও মানে কি, পঢ়াটো কথা তুমি মানে কি আৰু এতিয়া এ বিশেষকে তোমাৰ এতিয়া এইবোৰে মানে এডি- আৰ -ই বিলাকো আহি থাকিব ন, এতিয়া ধৰি লওঁ জব বিলাকৰ কাৰণেও অকমান পঢ়ি প্ৰিপেচনটো চলাব লাগিব।
বুইছো, বুইছোঁ।
তুমি সেই প্ৰিপেচনটো চলাই থাকা জানা নে, পঢ়াটো নেৰিবা মানে কি মাজতে যদি তুমি বা তুমি মাষ্টাৰ্চ নকৰা নকৰিবা। কিন্তু মানে কি হয়, তুমি যদি পঢ়াটো যদি কন্টিনিউ নকৰা নহয়।
প্ৰব্লেম হয়, সেইটো হয়, সেইটো বুজি পাওঁ।
অ মানে সেই বস্তুটোৰ পৰা এবাৰ মনটো উঠি গলে নোৱাৰে আৰু।
নোৱাৰি অ তাপা মানে তোমাৰ এবাৰ মনটো উঠি যোৱাৰ পিছত, আকৌ মানে সেই মনটো আনিবলে বৰ দিগদাৰ।
দিগদাৰ, অ বিশেষকে এটা বস্তু বেয়া কি চাকৰি লাইন, তুমি যদি পইচা ঘটিবলে বা পইচা চুই দিয়া আৰু পঢ়াত মন নবহে।
নবহে অ, সেইটো হয় অ।
তোমাৰ চা, তুমি পঢ়াত, পঢ়িলে অকল পঢ়িবহে লাগিব।
পঢ়িলে পঢ়িবই লাগিব, নহলে তোমাৰ আৰু হেৰি তোমাৰ চাকৰি কৰিলে, একে পঢ়িবলে একদম নাই আশা শেষ কৰি। তেতিয়া কৰিব লাগে আৰু যদি তুমি এবাৰ চাকৰি কৰা তেনেহ'লে পঢ়াটো নহয়েই।
নহয়, নহয়।
কৰি থাকিলেও মানে তোমাৰ সেই প্ৰথম তোমাৰ পঢ়ি থকা অৱস্থাত যিটো তোমাৰ। পঢ়াৰ প্ৰতি যিটো মনোযোগ থাকিব বা মন থাকিব সেইটো নাথাকে।
নাথাকে। আৰু তোমাৰ মানে মনটো কি হয় এবাৰ যেতিয়া মনটো ভাগি যায় তুমি নেক্সট সেইটো আনিবলৈ বৰ দিগদাৰ।
উম দিগদাৰ দিগদাৰ অ,
মানে উ তোমাৰ, এতিয়া আমাৰ দাদাকে দেখিলো দাদাৰ মাজত পঢ়া এৰি দিলে সি পঢ়া দ্ৰৱ কৰি সি চাকৰিত লাগিলে এতিয়া তোমাৰ, সবেই কৈছে যত মাষ্টাৰছ টো ক্লিয়াৰ কৰা নাই তাৰ মানে এতিয়া পঢ়ি নিজে কৈছ আৰু মোৰ পঢ়িব মন নাই আৰু বোলে এতিয়া বোলে ইনকমে কৰিম নে পঢ়িমেই বোলে ৰাতি, ডিউটিৰ পৰা আহি সি আৰু বোলে পঢ়িবলৈ মন নাযায়।
উম উম সেইটো হয় দিনটো কষ্ট কৰি আকৌ ৰাত দিন আহি পেলাই পঢ়িবলৈ কাৰ মন যাব ক
সেইটোৱে এতিয়া সেইটো কাৰণে মানে কি এতিয়া মইও ধৰি লোৱা প্ৰাইভেট জব এটা কৰিবলে। কৰিব পাৰে এটা বন্ধ আছে যিহেতু। সেইটো মানে কি দেউতাই কৰিব নিদিয়ে কাৰণ সেইটোৱে যদি এতিয়া জবটোত সোমাই যাওঁ, জবটোত সোমাই যোৱাৰ লগে লগে তাত ব্যস্ত হৈ যাম দিনতো তোমাৰ তেনেকে পাৰ হ'ব ৰাত তেতিয়াহে পামহি আহি, আৰু এবাৰ পইচা চুই দিয়াৰ পাছত আৰু তুমি পঢ়াত নোৱাৰা মন বঢ়াব।
নোৱাৰি অ,
পঢ়াটো একদম নহব। তাকে তুমি নাই তুমি পঢ়া তুমি কন্টিনিউ কৰি থাকা গম পাইছা পঢ়াটো মাজত ড্ৰপ নকৰিবা।
তাকে ভাবি আছো কি হয় ৰবা মানে, ইফালেও নিমিলা হৈছে সিফালেও নিমিলা হৈছে ঘৰৰ কথা অসুবিধা বহুত,
উম উম উম,
সেইটো কাৰণে এতিয়া মানে দেউতাৰ তোমাৰ বয়স হ'ল ন এতিয়া দেউতাও ধৰা। নোৱাৰা হৈছে মইতো চব চাব লাগিব সেইটো কাৰণে এতিয়া ধৰা, পঢ়ি থাকিলে আকৌ মাষ্টাৰ্ছটো কৰিলে আকৌ দুবছৰ যায়।
উম,
দুবছৰত আকৌ তোমাৰ যদি মই সেইটোতে লাগি থাকোঁ কাম বনটো কৰা নহ'ব। আৰু লগতে তোমাৰ। গোটেই দায়িত্বও আহি পৰিছেহি সেইটো কাৰণে, বিপদত পৰিছো বেলেগ কথা নাই বাৰু দেউতাও মানে তোমাৰ বৰ। অসুখও হৈ থাকে যে তোমাৰ সেইটো কাৰণে। তোমাৰ ঘৰ দুটা পুৰা সময় দিবলগীয়া হৈছে। কোনফালে মিলাম বাৰু কোৱাচোন।
এ আমাৰ ওৱান চাইড ল'ৰা-ছোৱালী বিলাকৰ এনেকুৱা হয় কনিয় বিলাকৰ তোমাৰ সদায় এই, প্ৰব্লেমটো থাকে এতিয়া। তোমাৰ মেক্স আৰু কি হয় জানানে আমি অকণমান আমি ঘৰখনক লৈ বেছি। পচেচিপও হৈ যাও কাৰণ কেলে কৈছো আ আমাৰ লগৰ বহুত ল'ৰা-ছোৱালীক দেখো এইটো বয়সত তাহাঁতি ফূৰ্তি কৰি তোমাৰ। আহ ধৰি লোৱা লৰাবোৰে হলেও বাইক লৈ ঘূৰি ফুৰিছে ছোৱালী বোৰে হলে ফুৰিছে পছে আমি সেইবোৰ কৰিবলৈ আমাৰ পইচা চিন্তা আমি কিবা এটা তোমাৰ মানে। ক'ৰবাত যাবলৈ আমি দহবাৰ চিন্তা কৰি ইয়াত এইকেইটা পইচা যদি উৰাই দিওঁ। আমাৰ দেখোন আমুকটোলৈ নোযুৰি বৰগে এই দেতাহঁতৰ প্ৰব্লেম হ'ব। আমি সেই চিন্তাটো বেছি কৰোঁ। সেইটো কাৰণে আচলতে বেয়া।
কব দিয়াচোন তুমি এতিয়া তুমি অকলশৰীয়া ছোৱালী। তাৰপৰা মও ধও আকলশৰীয়া ধৰা, এতিয়া বা আছিলে বাক বিয়া দিলো। বা বিয়া হোৱাৰ পিছত তো ধৰা গোটেই দায়িত্ব মোৰেই সংসাৰ আও।
উম, হয় হয়।
সেইটো কাৰণে এতিয়া তোমাৰ সেইটো প্ৰব্লেমত পৰি আছো। বেলেগ বাৰু হেৰি নাই তথাপিও
নাই কেতিয়াবা বেয়াও লাগে ন'? কেতিয়াবা সেইটো চাগে তোমাৰ ফিল হয় দেই মই মই মানে, ৰিয়েলাইচ কৰো মানে যিবোৰ ল'ৰা-ছোৱালীৰ মানে তেনেকুৱা হয়। এতিয়া কি হয় আমি ধৰি লওক ক'বাত যাব মন গ'লেও কেতিয়াবা এই মনটো কোচ খাই গুচি যায়। এই পইচা কেইটা যাব, এই নাযাও দে। সেইকেইটা পইচা ঘৰত কিবা এটা আনিব পাৰিম, ঘৰৰ কাৰণে কিবা এটা কৰিব পাৰিম। মোৰ যে নিজৰ কিবা এটা ল'ব মন গলেও লোৱা নহয়।
সেইটোৱে।
কি কৰিবা আৰু এইবোৰ?
উপায় নাই আৰু। ভাত খোৱা নাই। ভাত খামহে তোমাৰ এটা, ডেৰটা বাজিব। ডেৰটা দুটামানত খাম আৰু।
আজি কি বনাইছে?
আজি নাজানো দে। আজি মঙগলবাৰে যে আজি নিৰামিষে হ'ব চাগে দেই। কাৰন মঙলবাৰে মই মাছ মাংস নাখাওঁ মানে। মায়েহে জানিব কি ৰান্ধিছে।
উম, উম।
তাৰপৰা হেৰি এইটো কি কয়? তুমি খালা, তুমি খালা ভাত?
নাই নাই নাই আমাৰ ভাত দেৰি আছে তোমাৰ এই এটা বাজিছেহে আৰু। খাম লাহেকে। অকমান দেৰি হয়। ব মা আছে, আছে।
দেউতা চাগে কাম, ডিউটিতে গ'ল?
গ'ল, গ'ল। দেউতা ডিউটিলে গ'ল।
অঁ, অঁ।
তাকে হে তাৰপিছতে বাকী বাৰু দিয়া তে তিয়া হ'লে আজি উম ভাল লাগিলে কথা পাতি আকৌ কৰিবা কেতিয়াবা দিয়া।
হ'ব দিয়া। মোৰো মনত পৰিলে কৰিলো। তুমিও কেতিয়াবা কৰিবাচোন ম
কৰিম, কৰিম কৰিম। কৰিম, কৰিম দিয়া।
দিয়া, দিয়া ঠিকে আছে তেনেহ'লে দিয়া লগ পাম। উম, উম হ'ব।